হেল্ল।
হেল্ল। কি কৰি আছা? অ শুনিছো শুনিছো। আচ্ছা আচ্ছা। অ, কি খবৰ?
ভাল ভাল। তোমাৰ?
আছো আছো। বাকী ইনেই প্ৰেক্টিচ কৰি আছা?
এয়া কৰি আছো।
অ, আচ্ছা আ আছো আছো ঠিকেই আছো কৰি আছো। তাকেটো আজিকালি ল'ৰা-ছোৱালীবোৰে খেলা-ধূলা নকৰাই হ'ল।
এ সঁচা কথা এইটো লাইক আজিকালি চব ফোন ফোন, লেপটপ গেম ক'ব চব মানে ভিজুৱেল দুুনীয়াত জীয়াব খোজে।
অ তাকেটো মানে আজিকালি মানে এ স্পৰ্টছত এ মানুহে বেছি ছি মোবাইল ফোন যত মানে
ইয়া ক'ব গলে ইয়া চবতে স্বট কাট লাগে আজিকালি চব ফিজিঅ'থেৰাপি অনা যোৱা কৰিছে।
ইয়া জিম চিম নে জিম চিম যোৱাতচে বেটাৰ হয় লাইক তুমি কি ভাবা জিম বেটাৰ হয় নে ফিজিকেল স্পৰ্টছটো বেছি বেট টাৰ হয় যোনটো
লাইক ফিজিকেল স্পৰ্টছ লাইক মই ফিজিকেল স্পৰ্ট বুলি মেনচন নকৰোঁ, অকে লাইক জিম জিম যোৱাটো লাই মানে চোৱা এজ এ মানে মানুহ নৰ্মেল মানুহ জিম যোৱাটো ভাল বুলি নাভাবোঁ, জিম যোৱাত মৰ্ণিং যাই কিনে অলপমান দৌৰি অহা বা ঘৰতে অলপ ইমান লাইক অ এনে আমাৰ ৱাৰ্ম আপ কৰা বা এনে লাইক স্বাস্থ্যটো ভাল ৰাখিবৰ কাৰণে য়োগা কৰা কিবা কৰা সেইখিনি কৰিব পাৰে সেইখিনি কৰিলে একো নালাগে মৰ্ণিং টাইমত, যদি সেইখিনি কৰে আৰু খানাখিনি যদি বেলেঞ্চ ডাইট খায় তেতিয়াহ'লে চব যদি মিলাই কেনে খায় শাক পাচলি দেন একো নেলাগে দেহাটোক, তেতিয়া চব ভালে থাকিব। ইয়া সেইটোৱে।
এনেও হেল্ডি লাইফষ্টাইল এটা জীয়াবলৈতো খোৱাখিনিও বহুত ইম্পৰ্টেণ্ট হয় যোনটো আজিকালি মানুহে এনে জেনেৰেলি অ মানে খোৱা নাখায়ে ক'ব গ'লে যোনটো ইম্পৰ্টেণ্ট হয় আজিকালি জাংক ফুড বা বেছি সেইটোৱে খাই হেলদি ফুডতছে ন।
ইয়া এইটোয়ে অলপমান ৰ'দত ওলাব জানিব লাগে ৰ'দত ৰ'দটো সহ্য কৰিব পাৰিব লাগে সেইখিনিয়ে আৰু বেলেগ একো
উম উম আৰু তুমি কি ভাবা যে আজিকালি মানে মানুহবোৰে মানে নিজৰ ডাইটটো ঠিক কৰাতছে বেছি চাপ্লিমেণ্ট বা প্ৰটিন বাৰ বা প্ৰ'টিন পাউডাৰত বেছি ধ্যান দিয়া হৈছে।
হা সেইটোৱে সেইটোৱে আজিকালি ক'ব গ'লে তেনেকুৱা আজিকালি মানে সেই নাই, ক'ব গ'লে যে অ লাইক এ মানে ফ্ৰুটছ বা শাক পাচলি যে সেইখিনিৰ পৰা যে কি কয় মানে ক'ব গ'লে প্ৰটিন বা নিউট্ৰিচনখিনি ল'ম সেনেকুৱা নাই আজিকালি ক'ব গ'লে চব আজিকালি চব মানে লাইক ৱে প্ৰটিন কিবা কৃত টিনেন সেইবিলাক লৈ কেনে ছাপ্লিমেণ্টছ লৈ কিনে মানুহবিলাকে হেৰি কৰিব খোজে মানে বডিটো গ্ৰ' কৰিব খোজে। কিন্তু গ্ৰ' কৰিব খুজিলে কি হয় সেইটো এটা টাইমলৈকে ফাৰ্ষ্ট গ্ৰ'থ দিয়ে কিন্তু এটা টাইমত যায় কিনে যেতিয়ালৈকে সিহঁতে এক্সাৰচাইজ এ নকৰে তেতিয়া বডিটো পেটলা পেটলা লাগি যায়। কিন্তু যিটো উল্টা যদি কি কৰা ভিজিটেবল এন্ড ফ্ৰুটছ বা যোনটো নেচাৰেল প্ৰটিন টিনবিলাক হয় সেইবিলাক খাই কেনে কৰা তেতিয়াহ'লে সেইটো সেইটো কিন্তু কেত তিয়াও হেৰি নকৰে, সেইটো ক'ব গ'লে যেতিয়ালৈকে মানে লাইক সেই নহয় আৰু বডিক এফেক্ট নকৰে। এফেক্ট নকৰে, এইবিলাক চাপ্লিমেন্টছ বিলাকতো বহুত এফেক্ট কৰে ন।
অ চাইড এফেক্ট আছে তম চাপ্লিমেন্টছটো বহুত চাইড এফেক্ট আছে আজিকালি সেইকাৰণে গ্ৰীণ ভেজিটেবল বা তোমাৰ কি কয় শাক-পাচলি। অ', ফল-মূল সেইবোৰ বেছি খাব লাগে হয় নাই? দালি হওক বা উম উম, আৰু আজিকালি মানুহৰ অ', আজিকালি মানুহৰ এনেও মানে মাইণ্ডত বহুত কিবা কিবি সোমাই গৈছে যে মানে বহুত আজিকালিতো বহুত নে উৰা বাতৰি আহে ন' যে
হা। তোৰ মাতটো অহা নাই।
মানে সঠিক পৰিমাণ যোনটো কয় আৰু চবৰে এটা সঠিক পৰিমানত খোৱাটো ভাল।
অ', অ', য়া সেইটোয়ে সঠিক পৰিমাণত খাব লাগে চব বস্তু বেলেঞ্চ কৰি কেনে খাব লাগে, তেতিয়া
উম, উম। তাকে মানে অ', অভাৰইটিংও মানে চব বস্তুৰে মানে এটা কি কয় আৰু ৰেখা থাকে ন' যে তাতছে যদি বেছি হৈ যায় সেইটোও বেয়া হয়। হয় নাই, যে মানে একো বস্তু বেছিকে কৰিব নালাগে খোৱাৰ ক্ষেত্ৰত তোমাৰ কি কয় এক্সাৰচাইজৰ ক্ষেত্ৰতে হওক আৰু বাকি এনে য়গা-চিয়গা মানুহ কৰিব পাৰে যোনটো নকৰে আজিকালি বহুত মানুহে নকৰে মানে এইবোৰক নেগলেট কৰে।
ষ্টিমবাথ এণ্ড অল এইবিলাক লৈ কিনে বডি ফেটছখিনি কাট কৰিব খোজে দেন আকৌ ইপিনে আহিকেনে ইভিনিং পূৰা স্নেক্স, ফাষ্ট ফুড এইবিলাক খাই কিনে তাৰপিছত আকৌ ফুল হ'ব নেক্স দিনা সেনেকুৱা টাইপ মানুহবিলাকৰ সেইটো হৈছে। যে খাইছো এ নাই মৰ্ণিঙলৈকে আকৌ সেইটো কৰি ল'ম।
অ', অ', আৰু নহয় মানুহ বিলাকে আজিকালি মানে জোন টো আ, মানে জোনটো আমাৰ ৰুট হয় জোনটো বেচিক বস্তু হয়, সেইবোৰত ধ্যান দিয়াত চবতছে বেছি আজিকালি মানে আ, ছচিয়েল মিডিয়া জোনটো আমাৰ জোনটো সামাজিক মাধ্যম ৰ যোনটো হেৰি আছে তাতে বেছি হেৰি কৰে। অ', সামাজিক মাধ্যমত যি দেখিছে বা মানুহে বেলেগ মানুহে যি কৰিছে, মানে সেইটোয়ে যোনটো আগৰ পৰা কৰি আহিছে, সেইটো বাদ দি কেনে মানুহে কি কৰিছে কি নহয় আৰু এটা মানে কি কয় ওপৰত মানে মডাৰ্ণ লাইফ ষ্টাইল এটা জীয়াব যায় কেনে ওলটা নিজৰ যোনটো ডেইলি হেৰি হয়, সেইটো বেয়াহে কৰিছে যি দেখিছো।
সেইটোৱে সেইটোৱে ডেইলী লাইফষ্টাইলটো বেয়া কৰি দিছে।
উম, উম, অলপ মানে সেইকাৰণে মানে অলপ চাই-চিন্তি মানে হেৰি কৰাতছে বেছি মানে বেলেগক দেখুৱাতছে বেছি বা বেছি এটা মডাৰ্ণ লাইফ
চাব লাগে বেলেগক দেখাই কেনে লাইক মানে ফাষ্ট গ্ৰোথটোতকৈ বেছি যদি শ্ল' গ্ৰ'থ লয় যাতে একমাহ দুইমাহ মানে একমাহ দুইমাহ বুলিও নকওঁ ছয়মাহে ৰিজাল্ট নেদেখক কিন্তু লাইক সেই ছয় মাহ লাইক ছয় বছৰ ওপৰত যাক লাইক সেনেকোৱা ৰিজাল্ট পাব, মানুহবিলাকে লাইক এতিয়া মানুহবিলাকক লাইক আজিকালি যে কৰিছো য়া এতিয়াই হ'ব লাগে, তেনে কুৱা টাইপ লাগে মানুহবিলাকক আজিকালি ছ' সেই কাৰণে আজিকালি মানুহবিলাকে ইমান লাইক বেমাৰ ভুগিছে। বেমাৰ বা তোমাৰ ক'ব গ'লে কিবা বেমাৰেেই হওক যেন কিবা ডেফিচিয়েঞ্চিয়ে হওক। চুগাৰ ডায়বেটিছ এইবিলাক হৈ কিনে আজিকালি মানুহবিলাকে আজিকালি শেষ হৈছে। হাই প্ৰেছাৰ আগৰ মানুহবিলাকে এইবিলাক নাছিলে কাৰণ কিমান কাম কৰিছিলে, আগত এতিয়া যিমান কষ্ট কৰে মানুহে আগতে তাতকে বেছি কষ্ট কৰিছিলে। এতিয়াতো মানুহ ফেচিলিটি ফেচিলিটি। এতিয়া মানুহে গৰম লাগিলে এ চিৰ তলত লাইক যদি কিবা আছে তেতিয়া হ'লে কি কয় লাইক তোমাৰ গাড়ীত যায়। ক'ৰবাত যাব লগা হ'লে গাড়ীত যায় আগতে মানুহবিলাকে চাইকেল বা খোজকাঢ়ি গৈছিলে।
উম উম।
তেনেকুৱা হেৰি কৰিছিলে লাইক এক্সাৰচাইজও হৈছিলে কিন্তু আজিকালি মানুহ বিলাকে চব লেজি হৈ গৈছে লেজিনেছৰ কাৰণে আজিকালি মানুহবিলাকে তোমাৰ ক'ব গ'লে খানা পিনাটো খাই খায়ে লাইক যোনখিনি খানা খায় সেইখিনিত তোমাৰ বাৰ্ণও নহয়, বাৰ্ণ নহয় কেনে তাৰপিছত বেমাৰ হ'ব তাৰ পিছত কয় কি মইতো এইটো কৰো এইটো কৰো কিয় হয় মোৰ? সেনেুৱা টাইপ। তাৰিপিছত দুইদিনমানৰ কাৰণে কি কয় এক্সাৰচাইজ কৰিব তাৰপিছত আকৌ গাইপ গৈ যাব তাৰপিছত আকৌ সেই চেম ৰুটিন ফ'ল' কৰিব টো সেইকাৰণে মানুহ বিলাকৰ লাইক যেতিয়ালৈ সেই মানুহবিলাকে নিজে ভাবি নলয় বা মানে ক'ব গ'লে টেকন'লজিও এফেক্ট কৰিছে। মই সেইটো ক'ম টেকন'লজিও এফেক্ট কৰিছে।
অ, সেইটো মানুহে মানুহবোৰেটো জানিব লাগে ন' যোনতে সিহঁতৰ শৰীৰটোৰ কাৰণে কোনটো বস্তু ভাল হয় কোনটো বস্তু বেয়া হয় আ উম, মানুহক দেখুৱাতছে বেছি বা তা সামাজিক মাধ্যম ধমত যি দেখিছে সেইটো দে সেইটো কৰি কেনে সেইটো কৰিবলৈ যায় কেনে নিজৰ বেয়া কৰা ক্ষতি কৰাতছে ভালতো যোনটো বস্তু ভাল হয় নিজৰ কাৰণে সেইটো বস্তু কৰাত বেছি ভাল হয় মানে যেনেকে য়োগা কৰিব পাৰে মানুহে এক্সাৰচাইজ কৰিব পাৰে এটা ভাল অ, খানা খাব পাৰে যোনটো হেল্ডি হয় বা কিবা হয়।
সেইটোয়ে সেইটোয়ে, নহয় আজিকালি মেইনলি ক'ব গ'লে তোমাৰ চব সামাজিক মাধ্যম বা তোমাৰ ক'ব গ'লে ছ'চিয়েল মিডিয়াই কিবা ফেচবুকে নে সেইবিলাকত চাই কেনে আজিকালি এইবিলাকে কি কয় আগ্ৰহ পায় আগ্ৰহ পাই কেনে দেখি ভাল পায় সেইটো কৰিব খুজে কাৰণ চবে কৰি আছে কিন্তু যো যোনটো ভাল বস্তু সেইটোতো কোনো কৰি অহা নাই।
সেয়া সেয়া সেইটোয়ে আৰু কিনো অলপ চাই চিন্তি সেইকাৰণে। অ, সেইটোৱে আৰু অলপ মানে মানুহ বোৰে মানুহক দেখুৱাতছে বেছি কেনে যদি নিজৰ দাইতটোত উম, নিজৰ কাৰণে কৰে। উম, নিজৰ কাৰনে বা ৰাতিপুৱা উঠি কেনে যদি আজিকালি যোনটো নহয় আজিকালি প্ৰায় ল'ৰা ছোৱালী দেৰিকে শুৱে আৰু অ, সোনকালে নুঠে ৰাতিপুৱা কিন্তু যদি তাতছে ভাল যদি চ্বেডিউল টো চেঞ্জ কৰে সোনকালে শুৱা কৰে ৰাতিপুৱা সোনকালে উঠে উঠি কেনে অলপ একচেৰচাইজ কৰে বা ৰাতিুপুৱা মৰ্নিং যদি মানে মৰ্নিং যদি মৰ্নিং ৱাৰটো যদি ইউটিলাইচ কৰিব পাৰি তেনে সেইটো বহুত ভাল হ'ব।
সেইটোৱে। ভাল হ'ব ক'ব গ'লে ফিউচাৰ কাৰণে ভাল হ'ব।
বাকী এনে অ', অ', বাকী এনে তুমি গ্ৰীন ভেজিটেবল বা কিবা এইবোৰ খোৱা নে নে কিবা নোখোৱা তাৰ মাজতো তোমাৰ হেৰি আছে?
ফি চব খাওঁ গ্ৰীণ মই মেনিক গ্ৰীণ ভেজিটেবলছে খাওঁ। ছ' মই ইমান চিকেন ইয়াক শাক পাচলি গোটেইখিনি খাওঁ, আ তোমাৰ কোৱা তুমি খোৱা নে নাই?
নাই নাই খাও খাওঁ গোটেই খিনিয়ে খাওঁ তাৰ মাজতে তিতা কেৰেলা টো অলপ বেয়া লাগে বাৰু মিছা নকওঁ কিন্তু মানে খাওঁ আৰু। অ সেইটো অলপ মানে বেয়া লাগে যিহেতু সেইটো টেষ্টটো তিতা হৈ যায়। উম উম উম। অ হয় এনেই কিন্তু আজিকালি বাচ্ছাবোৰে একোৱে নাপাই, অকল মানে সিহঁতক চিকেনে লাগে মাংস নহলে ভাত তে নাখায়, এইটো হ'লেও বেয়া মানে চব খাব লাগে ন? তে পৰিমাণ থাকে এটা অলপ অলপ পৰিমানত খাব লাগে।
তাৰ গোটেইখিনিত তোমাক ক'ব গ'লে খাই কেনে লাইক তেষ্ট দিয়ে কিন্তু ক্ষতিকাৰক হয়।
উম উম তাকেতো মানে যিমান পাৰে আৰু মানুহবোৰে খালে যোনখিনি মানে যোনখিনি পাৰা আজিকালিতো মেক্সিমাম বস্তু মেডিচিন মাৰাই হয়, সেইটো টো সঁচা কথা তাৰ মাজতে যদি নিজে যদি গ্ৰ কৰি কেনে ঘৰতে যদি নিজে যোনখিনি জেগা আছে ঘৰৰ সন্মুখত
মানে এক্সাৰচাইজও হ'ল দেন ক'ব গ'লে এটা সবিয় ফ্ৰম হ'ল। তাত ডিচিপ্লিনো ক্ৰিয়েট হ'ল, গছ গছনিখিনি চামভালাও হ'ল চবখিনি পাৰে।
ভাল অ এটা এটা নিজৰ ঘৰত ভাল এনভাইৰমেন্ট টো বনিলে গছ গছনি দি আৰু এটা মানে কি আৰু মানে
মানে মৰ্ণিং এটা এটা ৰুটিনো হৈ গ'ল, কাৰণ সে সেইখিনি মেইন্টেইন কৰিব লাগিব এটা টাইমত মৰ্ণি মণিং ইভিনিং ইভিনিং মেইন্টেইন কৰিব লাগিব। এটা ডিচিপ্লিনো ক্ৰিয়েট হ'ল, এটা বা লাইক এনেকুৱা ডিচিপ্লিনো ক্ৰিয়েট হ'ল। সেনেকোৱা মানে ব্যস্ত থকা যাব এজন মানুহ।
অ তাকেইতো আৰু আৰু ভাল নিজৰে ঘৰৰে শাক পাচলিও খাব পাৰে তাক কে সেইটো কৰিলেটো বহুতে ভাল মানুহ বোৰে মানে যদি মানুহে সেইখিনি বুজি পাই আৰু। আৰু সেইখিনি যদি কৰিব লয়টো বহুতে ভাল, অ আজেক্ত লি চব কৰিব পাৰিব আৰু এনেকে কৰিলেটো মানে মানুহবোৰৰ কাৰণে চব ফালৰ পৰা ভাল হ'ব গোটেই চাৰিওফালৰ পৰা ভাল হৈ যাব আৰু।
সেইটোৱে বস্তু, সেই তাকে আৰু দিয়া ঠিক আছে দিয়া ঠিক আছে হা। ঠিক আছে বাই বাই।